হেল্ল'
অ কোৱা কি কৰি আছিলা
এ অ এনেই কৰ'বাত ফুৰিবলৈ যাম তাকে ভাবি আছো ক'ত ক'তনো যাম
অ ময়ো ফুৰিবলৈ যাম তাকে ময়ে চাই আছিলো কলে যাব পাৰি মনত আহিছে এটা জাগা শিৱসাগৰত তে যাম নেকি শিৱসাগৰ যাম চাগে তুমি ক'ত যাবা
অ মইও তেনেকুৱা মানে মই চাই আছো মানে কত যাব পাৰি তেনেকে যাব পাৰি বাৰু দেই অ শিৱসাগৰ বেয়া নহয় যাব
অ মানে শিৱসাগৰটো মানে অসমৰ শিৱসাগ ৰ তোমাৰ অসমৰ এটা ঐতিহাসিক নগ গৰ হয় আৰু তাৰে পূৰ্বৰ আৰু আ আহোম সাম্ৰাজ্যয়ৰ মানে ৰাজধানী আছ জানানে
হয় বাৰু এইটো হয়
তাৰপিছত এ মানে অসমৰ ঐতিহাসিক আৰু সাংস্কৃতিৰ স্থাপিত মানে গুৰুত্বপূৰ্ণ এটা কেন্দ্ৰ হয় শিৱসাগৰ আৰু শিৱসাগৰক মানে তোমাৰ লেণ্ড অফ আহোমছ বুলিও কয় শুনিছা নে এইটো কথা
অ অ শুনি আছো
হয় তোমাৰ মানে শিৱসাগৰৰ শিৱসাগৰত আৰু তোমাৰ অ কি কয় প্ৰথমটোতো চুকাফাই তাতে ৰাজধানী হেৰী কৰিছিলে তে তাতেও তোমাৰ ফুৰিবলে জেগা আছে বাৰু অলপ চলপ যেনে ধৰা তোমাৰ কীবৰ্ডত আছে শুনিছা ন
অ শুনিছো উ শিৱদৌল তাৰপিছত জয়দৌল
আৰু যে শিৱসাগৰৰ যে পুখুৰী এটা আছে শিৱসাগৰৰ পুখুৰীটো আৰু অ শিৱসিংহৰ ৰাণী অম্বিকা দেৱীয়ে মানে সেইটো পুখুৰীটো খন্দিয়াই আৰু তাতে তাৰ পিছত সেই পুখুৰীখন পুুৰী পুখুৰীখনৰ নামৰ পৰাই মানে শিৱসাগৰ নামতটো আহে মানে শিৱসিং হাৰ ৰাণী অম্বিকা দেৱীয়ে সেইটো মানে খোন্দাই দিয়ে তেতিয়াৰ পৰা শিৱসাগৰ বুলি কোৱা হয় বুলি কয় আৰু মানে
অ পুখুৰীটোৰ নামটো কি আছিলে বাৰু
কি কলা নাই গম নেপাও
আচ্ছা আচ্ছা আচ্ছা মই তোমাৰ কাজিৰঙা যাম বুলি ভাবিছিলো কাজিৰঙাটো এশিঙীয়া গঁড়ৰৰ বাবে বিশ্ববিখ্যয়াত নহয় জানো
হয় হয় এঙীয়া গড়ৰৰ কাৰণে বি
কি কয় উম হাতী চাফাৰী আৰু যি চাভাৰিও আছে বোলে আজিকালি উম এই এইটো নৱেম্বৰ এপ্ৰিল মানতে ভাল বুলি কৈছে এতিয়া মানে বতৰটো ইমান ভাল নহয় তাৰপিছত আকৌ গুৱাহাটীলৈ ফুৰিবলৈ যাওঁ বুলি ভাবিলো গুৱাহাটীতো এতিয়া বহুত উত গৰম দি আছে মাজুলী মাজুলীতটো মাজুলীতো ঢেৰ আছে
তুমি গুৱাহাটীত আহিলে ক'ত যাবা কোৱাচোন
গুৱাহাটীত আহিলে তেনেকুৱা যাবলগীয়া আছে উমানন্দ কামাখ্যা তাৰপিছত আৰু ক'ত নোযাম আৰু ফেঞ্চি বজাৰ তেনেকা কিবা যাব লগীয়া এটা আছে আৰু তোমাৰ মাজুলী যাও নেকি সেইয়াই তাকে মাজুলী যাও নেকি মাজুলী মাজুলী অ মাজুলিটো তোমাৰ ঢেৰ জেগা আছে শিৱসাগৰ নহলে হেৰি যাও ম মানস মানস মানস ৰাষ্ট্ৰীয় উদ্যানো বেয়া নহয় মানস ৰাষ্ট্ৰীয় অহ মানস ৰাষ্ট্ৰীয়উদ্যানটো অ তেওঁ সেই মানহ ৰাষ্ট্ৰীয়উদ্যানটো বিখ্যাতে তোমাৰ হাতী বাঘ গড় এইবোৰৰ কাৰণেটো বিখ্যাতে হয় মানৱ ৰাষ্ট্ৰীয় উদ্যান আৰু নহলে যোৰহাটতো যাব পাৰি যোৰহাতটো তোমাৰ চাহৰ কাৰণে চাহ নগৰী হিচাপে পৰিচিতয় আৰু যোৰহাটতো ঢেৰ চাহ বাগিচা চাহ বাগিচাও চাবলৈ যাব পাৰি মাজুলী মাজুলী হৈ মানে মাজুলীলৈ গলে যোৰহাটো যাব পাৰি নহলে আকৌ ভাবি আছো অ অ অ তেনেকে সেইয়াই নহলে হাফলং হাফলং যাব পাৰি হাফলং বেয়া নহয় হাফলং ও আমাৰ একমাত্ৰ হিল ষ্টেচন হয় অসমৰ নহয় জানো তাত সেই তোমাৰ পাহাৰ পাহাৰ ফদ আৰু ঢেৰ ধুনীয়া প্ৰাকৃতিক দৃশ্য নাই জানো তাত আৰু ঠাণ্ডা দিনৰ কাৰণে ভাল এতিয়াতো গৰমৰ দিন নহয় জানো এতিয়া জানো তাকে কিনো ভাবি আছো তাত আৰু তাত তাত খাবলৈও মানে কিনো খাওঁ অ কিনো গৈ চাই তাকে ভাবি আছো, তোমাৰ কি এনে তুমি কোৱাচোন অলপ তোমাৰ কি প্লেন
নাই তুমি কৈ লোৱা ভাল লাগিছে হাফলঙৰ কথা কোৱাচোন ভাল লাগিছে।
অৱ হাফলঙৰ আহ হাফলং তোমাৰ হাফলঙৰ বিষয়েনো ইমান নাজানো মই হাফলং অসমৰ ডিমা হাচাৰতে নাই জানো। ডিমা হাচৰতে আছে। অসমৰ চুইজাৰলেণ্ড বুলি ক ক হাফলঙত।
কিনো কোৱা গমেই নাপাওঁ মই
অৱ হাফলংক অসমৰ চুইজাৰলেণ্ড বুলি কয় আহ
মই মানে বাতৰি শুনিছো গুৱাহাটীক বোলে অৱ চুইজাৰলেণ্ড বনাই দিয়ে কিবা শুনা যেন পাইছোঁ।
অ এইটো আমাৰ বুৰ্বক এটাই কৈছিলে কোনোবাক বুৰ্বক এটাই। বূ্বক বিধায়ক এটাই কৈছিলে
দিয়া হ'ব দিয়া আহিব ব দিয়া কি কয় মই মানে শিৱত দল চাম বুলি ভাবিছো শিৱদল ৰংঘৰ চাম বুলি ভাবিছো। এ শিৱসাগৰত গৈ আৰু জয় জয়সাগৰো অ চাম বুলি ভাবিছোঁ জয়সাগৰ ধৰা
আহ, আৰু
তাৰপৰত তোমাৰ শিৱদলটো তোমাৰ শিৱৰ মানে উৎক্ষিপ আৰু অসমৰ মানে বহুত আহ পুৰণি শিৱ মন্দিৰ হয় এইটো।
আচ্ছা হয় নেকি জানো মই ইমান ভালকে নাজানো।
হয় হয় আৰু মানে কি কয় অৱ কাৰেং তলাতল ঘৰটোতো আহোম আহোমৰ সময়তে মানে এইটো বনাই বোৰ সেইবোৰতো বিৰাট বুৰঞ্জী বস্তু হয় আৰু
অৱ ময় এ, হাফ হাফলং হাফলঙৰ হাফলং জাম জাম বুলি ভাবি আছো। হাফলাঙত এতিয়া যাব পাৰোনে ন যে আৰু নহলে তেজপুৰো যাব পাৰি তেজপুৰ ভাল তেজপুৰ অৱ দৰতটো আমাৰ আগৰ আগৰ দিনৰ পৰাই নহয় জানো উশাহ অনিৰুদ্ধ দিনৰ পৰা তেজপুৰতত তোমাৰ, এ বিখ্যাত নহয় জানো তেজপুৰতো ধেই কিবা কিবি আছে তেজপুৰৰত যাব পাৰি বুলি ভাবিছো আৰু জানো এতিয়া কোনটো মানে তেজপুৰ খন তোমাৰ ঐতিহাসিক আৰু সাংস্কৃতিক ভাৱে সমৃদ্ধ চহৰ নহয় জানো শুনিত। পুৰ জিলাত যে আছে যে অৱ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত আছে আৰু তেজপুৰৰ চিৰ বসন্তৰ লগৰী নগৰী বুলিও কয় তেজপুৰক
হয়।
কৰ নাম কেনেকে আহিলে গম পোৱা নে নাই।
উ যুদ্ধত যুদ্ধ হৈছিলে আৰু যুদ্ধৰ পৰা।
এ ৰবা মই কৈ দিছো ভালকে আগৰ পুৰণি পুৰণি কাহিনী মতে বানাস বানাসুৰ আৰু কৃষ্ণৰ মাজত ভয়ংকৰ যুদ্ধ হৈছিলে। তেজপুৰত আৰু সেই যুদ্ধত বহুত তেজ গৈছিলে সেই তেজৰ তেজ মানে তেজ মানে ৰক্ত আৰু সেই তেজ গৈ গৈ বহুত তেজ গৈছিলে কাৰণে সেইটো জেগাটোৰ নাম। তেজপুৰ বুলি হ'ল আৰু তেজপুৰতো চাবলগীয়া ঢেৰ বস্তু আছে। অগ্নিগড় আছে, অগ্নিগড় তেজপুৰৰ আটাইত কৈ জনপ্ৰিয় পৰ্যটনস্থলী নহয় জানো, উষা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ সৈতে জড়িত অগ্নিগড়টো। তাৰপিছত তোমাৰ আকৌ মহাভৈৰৱ মন্দিৰো আছে, মহাভৈৰৱ মন্দিৰ টো আকৌ শিৱ উৎসৰষিত এটা প্ৰাচীন মন্দিৰ। অসমৰ অন্যতম গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থান নহয় জানো। তাৰপিছত তোমাৰ চি চিত্ৰলেখা উদ্যান আছে, সুন্দৰ উদ্যান আৰু শৰদ এটা আছে তাত। পৰিয়ালৰ সৈতে সময় কটাবলৈ উপযুক্ত জেগা আৰু সেইটো। ঐ চিত্ৰলেখা উদ্যানটো, গৈছা নে তুমি নে নাই যোৱা বাৰু।
নাই যোৱা ৰ'বা, যাব লাগিব।
বামূনী-বামূণী পাহাৰ আছে তাত বা প্ৰাচীন ভাস্কৰ্য আৰু ঐতিহ্যৰ ধ্বংসাৱশেষৰ বি বাবে বিখ্যাত আৰু। অ' তেজপুৰক মানে অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও কয় টো, তেজপুৰক। সাহিত্য, সংগীত নাট নাট কলাৰ ক্ষেত্ৰত এই চহৰৰ বিশেষ অৱদান আছে, তেজপ পুৰৰ মানে অসমৰ শোণিতপুৰ জিলাত আছে আৰু। পিছে তুমি যোৱা নাই নেকি সেই তাৰ বিষয়ে ক'তো।
নাই মই যোৱা নাই, মইতো শিৱসাগৰে যাম আৰু শিৱসাগ কৰক তোমাৰ আগতে ৰংপুৰ বুলি কয় জানানে। শিৱসাগৰক মানে আগ অতে ৰংপুৰ বুলি জনা জাত আছিলে আৰু শিৱসাগৰটো। তাৰে পিছত তোমাৰ অ' শিৱ দলত যাম বুলি ভাবি, শিৱ দলটো যে ক'লো মই যাম বুলি সিটো মানে বোলে ৰা ৰাণী অম্বিকাই বনাইছিলে বোলে, আৰু মানে যিটো মন দিৰ হয় আৰু মানে ধৰা ভাৰতৰ ভিতৰত অলপমান বৃহৎ আৰু ভাৰতৰ এ এটা বৃহৎ মন্দিৰ হয় শিৱ মন্দিৰ, ওখৰ ভিতৰত আৰু। চবতকৈ ওখ নহয় আৰু তাৰে ভিতৰত পৰে আৰু-আৰু শিৱৰাত্ৰিৰ সময়ত মানে ইয়াতে বহুত ভালদৰে উদযাপন কৰা হয় বহুত মানুহ হয় বোলে। তাৰপিছত বিচ বিষ্ণুদলোতো আছে ন শিৱদলৰ ওচৰতে আছে বোলে, তাত সেইটোতো বিষ্ণুৰ সেই কাৰণে হেই কৰিছে। তাৰপিছত আৰু তোমাৰ দেৱী দল আছে, যিটোত তাতে বোলে দুৰ্গা পূজা হয় দেৱী দলত। আৰু ৰংঘৰ আছে, ৰংঘৰটো মানে তোমাৰ ৰজা আ, পৰামাত্ম সিংহই বনাইছে বনাইছিলে। সোতৰশ ফৰ্টি ছিক্সত, তাৰপিছত সেইবোৰে আৰু- আৰু তলাতল ঘৰটোতো তোমাৰ ৰজা ৰাজেশ্বৰ সিংহই বনাইছিলে। এ আৰু সেইটো বোলে কিবা যুদ্ধৰ কাৰণে বনাইছিলে তলাতৰ ঘৰটো, জনা মতে আৰু শুনা মতে তে জনা মতে নহয়, আমিতো পঢ়িহে আহিছো সেইবোৰ যিটো পঢ়ি আহিছো। তাৰ পিছত তোমাৰ কাৰেং ঘৰটো অ', কাৰেং ঘৰটো তোমাৰ এটা বহুত অ ৰয়েল জেগা বুলি কয়, আহোমসকলৰ মানে আৰু এইটো মানে তোমাৰ গাৰ গাৰগাঁৱত বুলি কয়, তাৰপিছত এইটো মানে তোমাৰ আহোমসকলৰ কিবা কিবি আ কিবা এটা গুৰুত্বপূৰ্ণ জেগা আছিলে, হেড কোৱাৰ্টাৰ আছিলে আৰু। বাকী গৌৰীসাগৰ তুমি জানাই ফুলেশ্বৰী ৰানীয়ে বনাইছে আৰু মন্দিৰটো শিৱ বিষ্ণু আৰু দেৱী সেই দি বনাইছিলে আৰু আৰু বিৰাট মানে শিৱসাগৰত তো মানে তোমাৰ বুৰঞ্জী ই ভাল পোৱা মানুহে যাই ভাল পাব আৰু মানে ইমানে মানে মাৰ তাতে জেগা চাবলে আছে বাকী হাফলং কেতিয়া যাবা তুমি হাফ
মই হামফলং যাম প্ৰথমতে মই এবাৰ এই তেজপুৰ যদি যাও এইফালে লখিমপুৰ এবাৰ ঘূৰি আহিম বুলি ভাবিছিলো
হয় নেকি
অ লখিমপুৰতো বোলে কিবা জেগা কন ভাল বুলি শুনিছো লখিমপুৰ তা তাকে এবাৰ ঘূৰি আহো নে কি বোলে ইয়াৰ লখিমপুৰৰ বিষয়ে জানানে অলপ
অলপ চলপ জানো আৰু লখিমপুৰ
ম কৈ দিছো দিয়া লখিমপুৰ তোমাৰ অসমৰ উত্তৰ ফালে আছে উত্তৰ অংশত অৱস্থিত আৰু ইয়াৰ মাজে তোমাৰ শুবন খিৰি সুৱনভিৰী নদী ব্ৰহ্মপুত্ৰ নদীৰ উপনদী আৰু বৈ গৈছে অ-
হয় হয়
ত আছে আৰু
অ অ অৰুণাচলটো ওচৰতে মই এইটো বহুত- বাৰ শুনিছো কাৰোবাৰ মুত অৰুণাচলটোৰ ওচৰতে হয়
অ অ অ তাত এ বগীবিল বগীবিল দলং খন বনাইছে নতুনকে উত্তৰ অসমৰ যা- যাতায়তৰ বাবে সুবিধা হোৱাকে বগী বিল উ দলংখন বনাইছে তাত সোৱনশিৰি দলংখন আছে অতি প্ৰ- ধান নদী আৰু সোবনখিনিৰ দলংখন তাৰছত কিমিন বুলি এখন আছে অতি জনপ্ৰিয় ভ্ৰমণস্থলী
অ অ তাত বোলে তাত বোলে মিচিং দেউৰ সোণোৱাল কাছাৰীৰ লোকবোৰ আছে।
আছে-আছে, তাত বিহু আলি-আলিংগা চবেই আদি ধুমা ধুম পালন ক কৰা হয়। ঢেৰ আছে তাত, অ'।